হেল্ল' অ' কি কৰি আছা?
নাই ককা তুমি কি কৰি আছা।
নাই এনে ময়ো বহি আছো।
অ' ভাত নাই হোৱা খামহে তুমি খালা।
নাই খোৱাই নাই ময়ো আহিপেলাই ভাগৰ লাগিছিল যে এনেই শুই আছো।
অ' ভাত চবজি বনালে নে নাই?
ত নাই বনোৱাই নাই, খোৱাও নাই মানে, ভাগৰ লাগিছে আৰু গা টোও ভাল লগা নাই যে আহ আহি পেলাই।
সেইটো কাৰণে মানে এনেই বাগৰিয়ে আছো অ'।
অ'। মোৰো বনোৱাই নাই আমাৰ নাই বনোৱা। কি বা বনাই লগৰ কেইজনীয়ে।
অ'
সিহঁতেও শুই আছে যে এনে গা ভাল নাই। ইমান ভাল হোৱা নাই দিয়া তোমাৰ কেনেকুৱা হল একজাম।
ভালে হৈছে হ'লেও মানে ইমান ভাল হোৱা নাই আৰু। লগৰকেইজনী কেনেকুৱা হ'ল।
সিহঁতে সুধিছোঁ সিহঁত বোলে ইমান ভাল হোৱা নাই।
অ' গাপা ধূলা।
নাই ধোৱা আহি পেলাই অলপ শুলো মানে এতিয়া ধুম আৰু।
অ' মোৰ তেনেকুৱা নাই। গৰমত যে ধুব মন যোৱা নাই এতিয়া মানে আকৌ জানো গৰমত ঘামিয়ে যামগৈ। তেনেকুৱা লাগি আছে। ৰাতিপুৱা ধুই গৈছো উম। সেইটো কাৰণে।
আহ।
ওলাই যাবানে নোযোৱা।
যাম চাগে লগৰ কেইজনীক কৈ লোও।
অ সৈন্ধা তাইমত সৈন্ধা টাইমত অলপ। উলাই গ'লে ভাল লাগে ন মনটো ভাল লাগি থাকে।
মনটোও ভাল লাগি থাকে অলপ।
উম। আমিও যাম চাগে সন্ধিয়া মানে গৰমত অলপ ওলাই গ'লে ভাল লাগে অলপ বতাহো পোৱা যাই আৰু ৰুমৰ ভিতৰতনো কিমান থাকিম। অলপ মুকলি হাৱা খাব লাগে ন ফেনৰ বৰতাহ
অহ'
নহয় আজিকালি মানুহে ৰুমৰ ভিতৰতে থাকি উম ৰুমৰ ভিতৰত থাকি ফেনৰ বতাহত থাকি পেলাই বেছি মানুহৰ বেমাৰ আজাৰ হৈছে মুকলি হাৱা
না
গছৰ তলত বহিব লাগে আজিকালি হেয়া নায়ে গছৰ তলত নব বহে মানুহ।
মুকলি হাৱা নাখাই, ফেনৰ তলতে থাকে, এ চিৰ তলত থাকে থাকোঁতে মানুহ বেমাৰ আজাৰো বেছি হৈছে।
বেছি বেয়া কৰিছে মোবাইলেহে মোবাইল চাই চাই চ'ব মানুহ ঘৰৰ ভিতৰত সোমাই থাকে।
অ' সেইটোৱে আৰু মিচিন চ'ব মিচিন মিচিনতে চ'ব মানে আৰু আজিকালি চ'ব যন্ত্ৰপাতি
সৰু চলি চলিবিলাকেও দেখা নাই, খেলা ধূলা নকৰা হ'ল, খালি মোবাইল চাই।
অ' চ'ব সৰু ল'ৰা ছোৱালী হওঁক, ডাঙৰ মানুহ হওঁক, ম'বাইলেই আৰু।
অঁ
তোমালোকৰ ইয়াৰ পৰা তাৰপিছত ইয়াত কি কিমান মাহ কৰিবা তাৰপিছত কত যাবা?
ইয়াত ছমাহ আছে কোৰ্চ তাৰপিছত নগাঁওত যাব দিব নগাঁৱটো ছমাহ কোৰ্চ।
অ
তোমালোকৰ
আমাৰো নগাঁৱত পঠিয়াব কৈছে আৰু মেমে। বাইদেউজনীয়ে ইয়াত পঢ় হি লৈ পেলাই তাৰপিছত তেতিয়া আমাক নগাঁৱত পঠিয়াব তাত যিকোনো এখন পঠিয়াব আৰু। তেতিয়া আকৌ তাত মন লগাই কৰিব লাগিব নিজৰ সপোন পূৰণ কৰিব লাগিব।
উম কষ্টও কৰিব লাগিব ন সপোনটো পোৱা কাৰণে।
অ সেইটো কাৰণে।
আমাৰো এনেকুৱাই কোনোখন নাৰছিঙত দিয়ে সেইটো কোৱা নাই আৰু।
অ আমাৰো তেনেকুৱা। কৈছে আৰু বাইদেউৱে কৈছে কি দিম আৰু এনেকে কৈছে, এতিয়া কোনখনত দিয়ে গম নাপাওঁ।
অ
আগত ইয়াত পঢ়ি লওঁ তাৰপিছতহে গম পাম আৰু।
হম
তোমালোকৰো তেনেকুৱাই চাগে। গম নাপাও এতিয়া কি বনাও বা। ইমান এলাহে লাগিছে মানে আজি, এনে মানে ৰাতিপুৱা টাইমত বনাও যে। মানে আজি নবনালোঁ যে সেইটো কাৰণে মানে এলাহে লাগিছে এতিয়া মানে ৰাতিপুৱা চাহ খাই পেলাই গ'লো তুমি কি খালা ৰাতিপুৱা
মই আজি ৰাতিপুৱা একো খোৱা নাই খালি একো নোহোৱাকে গৈছো পানী অলপ খা খাই
অ খাব লাগে খাবা অহ ঘৰৰ পৰা দূৰত আছা তাৰপিছত তেতিয়া কোনে চাব ইয়াত কিমান
সেইটো হয় খাবলে যে মন নাযায় আকৌ
নিজৰ শৰীৰৰ যত ল' ল'ব লাগিব তেতিয়াহে ৰোগীৰো যত্ন ল'ব পাৰিবা
উম
সেইটো কথা মনত ৰাখিবা বাকী খবৰ ভাল
ভালে তোমাৰ
অ ভালেই দিয়া তোমালোকৰ ঘৰত ভাল নহয়
অ ঘৰত ভালে তোমালোকৰ ঘৰত ভাল
অ ভাল
ঘৰত ফোন কৰিছানে নাই
অ তেতিয়া কৰিছিলোঁ কথা পাতিলোঁ অলপ টাইম ক্লাছৰ পৰা আহি পেলাই তাৰপিছত আৰু এতিয়া কৰা নাই তুমি কৰিলা
মই কৰাই নাই ঘৰত কৰিম আৰু অলপ পাছত হেল্ল'
অ তুমি কৰি
অহ।
তুমি বোলো ফোন কৰিলা?
মই কৰাই নাই কৰিম আৰু অলপ পাছত।
অহ। নহলে কি কৰি আছা এতিয়া? এনে আছ
এনেই আছো আৰু কিনো কৰিম আ এতিয়া, গা পা ধুই অলপ ৰেষ্ট সম।
অঁহ। তুমি কি আচাৰ বনাব জানা? মই এনেই আছো।
ভাল? আমৰ আচাৰ বনাব জানো, বগৰি জানো, বাৰীতো জানো। এই তিনটাই জানো আৰু।
তেতেলী জানানে বনাবৰ কাৰণে আচাৰ? অ ময়ো জানো তেতেলী আচাৰ বনাবৰ কাৰণে। খায় ভাল পোৱা নে?
পাওঁ ভাই ভাল কেনেকে বনাই তেতেলী আচাৰটো?
তেতেলী আচাৰটো মই মোৰ মানে অঁ হেল্ল'।
অঁ বোলো কেনেকে বনাই তেতেলী আচাৰটো?
তেতেলী আচাৰটো মানে মই হেৰিকে বনাওঁ, ধুনীয়াকে মানে আগত তেতেলীটো পগাই লওঁ। মানে পা তিয়াই থৈ পেলাই এনেকে পিহনাত এনেকে হেৰি কৰি পেলাই পুৰা ৰসটো উলিয়াই পেলাই গুটি আৰু শিৰাখিনি পেলাই লৈ তাৰপিছত এনেকে কলপাত এখন ধুনীয়াকৈ কাটি আনি ধুই পেলাই তাছত কলপাতখনত মিঠাতেল লগাই তা পিছতে তে এনেকে দি দিওঁ দি পেলাই ৰ'দত দি দিওঁ শুকাই যায় এনেকে পাপৰৰ নিচিনা হৈ যা যাইগৈ আৰু।
তাৰপিছত আৰু ধুনীয়াকে তেতিয়া হেৰি কৰি দিওঁ।
দি শুকোৱাৰ পিছত বৈয়ামত তেতিয়া তেল জলকীয়া এনেকৈ নিমখ। এনেকৈ দি পেলাই ভৰাই দিওঁ। দুদিনৰ পিছতে খাবৰ কাৰণে যেতিয়া অকমান গলি যায়। তেতিয়া মানে খাবৰ কাৰণে সোৱাদ হয় তেতিয়া ভাল লাগে আৰু।
আৰু জলফাই আচাৰো বনাব জানো। অহ জানো।
মই আকৌ সেইটো আছেন নাজানো বনাব।
মই জানো এনেকে পিহনাত ধুনীয়াকৈ পিহি লৈ পেলাই তাৰপিছত তেতিয়া এনেক মানে হেৰি কৰিব পাৰোঁ সেনেকে মানে গুৰি কৰি লৈ পেলাই আৰু পুৰি কৰি পেলাই তেতিয়া ধুনীয়াকে হেৰিতে ভৰাই দিওঁ আৰু। সানি এনেকে ৰসটো উলিয়াই লৈ এক্সট্ৰাকে থৈ পেলাই তেতিয়া শুকান কৰি অলপ জলকীয়া গুড়ি অলপ নিমখ। অ সেনেকে সানি পেলাই বৈয়ামত ভৰাই চিচাৰ বয়ামত ভৰালি ভাল।
অ দেখিবও ভাল লাগে।
উম তেতিয়া তাত। কেঁচা নহৰু পকা জলকীয়া বা কেঁচা জলকীয়াও দিব পৰা যায়।
অ।
তেনেকে দি পেলাই তেতিয়া ধুনীয়াকে। ৰ'দত দি থৈ দিলে দুদিনমানৰ পিছতে গোন্ধ আহি যাব নহয় সোৱাদ। সোৱাদ হৈ যায় তেতিয়া মানে খাবৰ কাৰণে ধুনীয়া হয় আৰু টেঙা হৈ যায়। তেতিয়া তুমি ৰস খিনি এক্সট্ৰাকে থবও পাৰা বা নহলে হেৰিতো দিব পাৰা।
তাত দিবও পাৰা। তেতিয়া মানে ভাল আৰু। এ সেনেকেই মানে বনাওঁ। তাৰপিছত তেতিয়া ঔ টেঙা হ'লে মাছৰ লগতো খাবৰ কাৰণে ভাল। তাৰপিছত এনেকৈ আচাৰ চাটনিও।
আচাৰ এনেকে উলিয়াই পেলাই পিয়াজ কুটি জলকীয়াৰ লগত এনেকে। তেল লৈ দালিৰ লগত তেনেকৈও ভাল লাগে খোৱ নে।
খাওঁ ঘৰত।
অ।
তুমি খোৱাই তুমিতো বনোৱাই ভালে পোৱা চাগে।
অ মই ভাল পাওঁ আচাৰ মই চবেই ভাল পাওঁ। জলফাই আচাৰটোও বনাব জানো এনেকে মানে। এটা জলফাই এনেকৈ গুড়ি কৰি পেলাই বনাই যে। সেয়ে মানে উহাই পেলাই গোটেই জলফাইখিনি সানি এনেকে গুৰি কৰি লয়। গুৰি কৰি তেতিয়া এনেকে জ্বলা মিঠা দি দিয়ে ধুনীয়া লাগে আৰু খাই পেলাই। ঘৰত দেখিছোঁ আমাৰ মায়ে বনায় তেনেকুৱাকে আৰু।
ভাল লাগে খাই আচাৰ। তৰকাৰী নহলেও অকল আচাৰ দিওঁ ভাত খোৱা যায়।
অঁ আৰু ঘৰৰ মিঠাতেল দিলে আৰু গোন্ধটোতে মানে। একেবাৰে সোৱাদ লাগি যায়গৈ লাগি যায় আৰু। হ'ব দিয়া নহ'লে মই তোমাক পিছত ফোন কৰিম মোক কাম অলপ আছে কৰি লওঁ।
অঁ দিয়া হ'ব দিয়া।
অহ।
ৰাখোঁ।
অহ।